হেল্ল' কি কৰি আছা।
এয়া এনে বাহিৰতে অলপ ৰখি আছোঁ কি কৰিবা।
অ', ঠিকে আছে ময়ো বাহিৰতে আছোঁ হেৰি এইটো কি বুলি কয় এতিয়া কাম বন পঢ়া শুনা শেষ হ'ল?
পঢ়া শুনা এইয়া শেষ হৈছে আৰু।
এতিয়া কি কেৰিয়াৰ কি অপচন ল'বা?
কেৰিয়াৰ মানে এতিটো তোমাৰ অপচনচটো ধেৰ আছে। তাকেই ফোনটো চুজ কৰো, কোন দিশে গ'লে ভাল হ'ব, কোনটো পথত গ'লে ভাল হ'ব।
কি কি হবলৈ মন আছে কেৰিয়াৰত?
তেতিয়া তোমাৰতো হুবলৈতো বিভিন্ন ধৰণৰ কৰিবলৈও বিভিন্ন ধৰণৰ কাম আছে আৰু হ'বলৈও বি বিভিন্ন ধৰণৰ মন আছে।
তাকে কিবা মন আছে কোৱাচোন।
এতিয়া তোমাৰ মানে, এতিয়া মোৰ এতিয়া ফেমিলি বিচাৰছে তুমি কিবা এ নিজৰ এনেকা চৰকাৰী বিভাগত কোনো এটা কাম কৰাটো বিচাৰে, ফেমিলিয়ে বিচাৰে।
মোৰ কিন্তু হেৰি হ'ব মন আছে দেই পলিটিচিয়ান।
পলিটিচিয়ান অ, গুড আইডিয়া বাৰু।
মানে ধৰি ল' পলিটিচিয়ান এতিয়া আমাৰ যি দেশত কাৰাপচন হৈ আছে সেইবোৰৰ বিৰুদ্ধে উঠি পেলাই পলিটিচিয়ান হৈ পেলাই কাৰণ এজন হেৰি মানুহ এইবোৰ কাম কৰিব নোৱাৰে ন' ক্ষমতা
মোৰ মতে পলিটিচিয়ান হোৱাটো মানে হৈ তোমাৰ বিশেষ লাভ নাই যদি তোমাৰ পাৱাৰ নাথাকে এম্প্লয়মেণ্টে নাথাকে।
নাই থাকিব পলিটিচিয়ান হ'লেহে ওপৰলে সেইটো পাৱাৰ থাকিব। সেই পলিটিচিয়ান হৈ দেশখনক বিভিন্ন কামত আগবঢ়াই দিয়াৰ কাৰণে আজিকালি পলিটিচিয়ান বিলাকে দেশখনৰ কাৰণে উঠি পেলাই ৰাইজে জিকোৱাৰ পাছত সিহঁতে ৰাইজৰ কাৰণে কাম নকৰে সিহঁতে নিজৰ স্বাৰ্থ হিচাপ স্বাৰ্থৰ বাবে সেইটো দেখি পেলাই মোৰ যাতে উম, নিজ স্বাৰ্থৰ বাবে নিজৰ দেশ কাৰণে কিছুমান কাম কৰিব পাৰোঁ তাৰ বাবে পলিটিচিয়ানটো যোগদান কৰিম ভাবিছোঁ।
উম, মোৰ হিচাপত তুমি পলিটিচিয়ান হলে কেতিয়া লাভ হ'ব? তুমি পলিটিচিয়ান কেতিয়া মানে হৈ পেলাই তুমি নিজৰ গ্ৰোথ তো কেনেকৈ কৰিব পাৰিবা, মোৰ হিচাপত তুমি যদি এজন চেলিব্ৰেটি হোৱা নাইবা তোমাৰ যদি ফেমটো থাকে। জনসাধাৰণৰ মাজত, তেতিয়াহে তুমি পলিটিচিয়ান হয় তোমাৰ লাভ আছে।
উম, জনসাধাৰণৰ সেৰিটো লাগিব চাপৰ্টটো।
অ', তলৰ চুবুৰীয়াৰ পৰা উঠি আছে য'ত তোমাৰ সামান্য লোকেহে তোমাক চিনি পায়।
অ',
পলিটিকেল লেভেলত গ'লে তোমাক কোনো মানুহে চিনিয়ে নাপাব তোমাৰ কৰ্মদক্ষতাৰ বিষয়ে নাজানিবই।
সেইটো হয় বাৰু, কিন্তু সেই দেশৰ তুমি যদি আৰ্থিক অৱস্থা বা যিকোনো সমস্যা দূৰ কৰিব হলেতো এজন বেলেগ বিষয়া হিচাপে কাম কৰি তুমি দেশৰ সমস্যা দূৰ কৰিব নোৱাৰা দেশৰ সমস্যা দূৰ কৰিবলৈ তুমি এজন নেতা বিয়ও পাৰিবা কাৰণ নেতা হলেহে গোটেই দেশখন জ্বলাব পৰা যাব পাৰি এজন সাধাৰণ লোকেও পাৰি সাধাৰণ লোক সেইটো ক্ষমতা নাথাকে যোনটো এজন নহল সেইটো কাৰণে উপযোগী। উপযোগিতা থাকিব লাগিব সেইটোৱে ভাল কাম কৰিলেতো মানুহ আহ এতিয়া আগৰ দিনততো বাৰুতে এইবোৰ নাছিলে কাৰাপচনটো বেছি আছিল কাৰণে মানুহে বিভিন্ন ভয় ধমকি পইচা টকা পইচা ব্যৱহাৰ কৰিয়ে নিজৰ আমাৰ ভোটবোৰ কিনিব পাইছিল কিন্তু আজিকালি জনতাবিলাক সজাগ হয় ইয়াৰ ফলত জনতাবোৰ নিজৰ বিবেক বুদ্ধিৰে নিজৰ প্ৰদান কৰে সেইবাবে মই মানে আশাবাদী যে মই যদি ভাল কাম কৰোঁ সেইটো মোৰ মোৰ ফালে ৰাইজকৰ্ম আহিব আৰু সেই মূল্যৱান ভোটটো মোক মোক দিবই কাৰণ মই যদি ভাল কাম কৰোঁ যদি মই বেয়া কাম কৰোঁ তেতিয়া এনেও নিদে ভূত মোৰ কথা সেইটো মই ভাল কাম কৰি দেখালেটো ভোটটো প্ৰদান কৰিবই ন মোক
উম ভোট প্ৰদান কৰিব কিন্তু এতিয়া তোমাৰ পৰিৱৰ্তেও বহুতো বিখ্যাত পলিটিচিয়ান আছে আমাৰ ভাৰতবৰ্ষকে ধৰা তুমি অসমকে ধৰা
কন্দিচন থাকিবই বহুত বিখ্যাত কিন্তু মই সিহঁততকে নিজৰ কৰ্মৰ দ্যক্ষতা বেলেগ লিখোৱাব পাৰিব লাগিব যে মই কামটো কেনেকে সোনকালে চিজিল কৰিব পাৰোঁ
প্ৰথমে মোৰ হিচাপত প্ৰথমে তুমি বেলেগ কৰ্ম দক্ষতাৰে পলিটিচিয়ানসমূহতকে তুমি বিখ্যাত হ'ব লাগিব তেতিয়াহে তুমি সিহঁততকে এজন ভাল পডিডিশ্যন হ'ব পাৰিবা
জনসাধাৰণক সহায় কৰোঁ উ জনসাধাৰণক সহায় কৰিবলৈ হলেতো আমি অকল পলিটিচিয়ান বুলি নহয় এজন সাধাৰণ নাগৰিক হিচাপে সেই জনসাধাৰণক আমি সহায় কৰিব পাৰোঁ ভাবিলে কিন্তু এটা কথা মানে এটা সময়ত সেই এজন সাধাৰণ মানুহৰ ক্ষমতাটো আমাৰ দেশত নোহোৱা হৈ যায়গৈ সেই ক্ষমতাটো এজন ভাল নেতা বা কোনোবা এজন অফিচাৰে সেই ক্ষমতাটো পাইগৈ সেইকাৰণে মই ভাবিছোঁ যে এজন নেতা হৈ পেলাই আমাৰ দেশখনৰ লগতে আমাৰ ওচৰ চুবুৰীয়া অঞ্চলবোৰত নিজৰ কামৰে কামৰ দক্ষতা দেখুৱাই ঠাইকনক আগুৱাই নিম বুলি সেইবাবে মই কলো তোমাক যে মই পলিটিচিয়ান বা নেতাৰ কাৰণে হোৱাটো মই মানে বিচাৰোঁ
উম কথাটো হয় বাৰু এতিয়া তুমি যদি যাবলৈ যোৱা তে বিজয় তুমি বিজয় থাৰাপতিকেছোৱা তামিলনাডুৰ চি এম
উম হয় বাৰু তেখেতটো বহুত মহান তেখেতৰ লগতো আমি নোৱাৰিম ন বহুত তেখেতৰ কৰ্মবিলাক বহুত ভাল হৈছে
বিখ্যাত কাৰণে তেওঁ তামিলনাডুত এবাৰেই এবাৰতে তেওঁ চি এম চি এম পদত তেওঁ
কৰিবও সেই যি তামিলনাডু আগত তামিলনাডু আছে তেওঁ বহুত পৰিৱৰ্তন কৰিব পৰিৱৰ্তন কৰি তামিলনাডুখনে এখন নতুন চহৰ হিচাপে উপস্থাপন কৰিব
তেওঁ এতিয়া বিখ্যাত কাৰণে তেওঁ জিকিছে তেওঁ চি এমৰ পদবীত প্ৰতিষ্ঠিত হব পাৰিছ
তেওঁ সঁচাকেই তেওঁ এজন ভাল ব্যক্তি ভাল এজন শাসনকৰ্তা
তেওঁৰ দৰে যদি তুমিও যদি বিখ্যাত হোৱা তেতিয়াহ'লে তুমিও জকিব পাৰিবা
নহয় মানে মোৰ কথা কি মানে যদি ভাল কাম কৰা হয় ভাল ভাল কাম কৰিলে মানুহে সফলতা পাবই মোৰ কথা হ'ল সেইটো। সেইকাৰণে মই কৈছোঁ বাকী তোমাৰ তোমাটো কোৱাচোন তোমাৰ কেৰিয়াৰৰ বিষয়ে তোমাক কি ভাল কৰিম ভাবিছোঁ। বা আগলৈ কাৰণ এতিয়া তুমিতো পঢ়া শেষেই হৈছে মই জানা মতে। ইয়াৰ পিছত তুমি কি কৰিম ভাবিছা, কি কৰিবা। দেশৰ কাৰণে বা নিজৰ কাৰণে কি তোমাৰ আগলৈ হেৰি আছে, এইবোৰ কোৱা, এইম
এতিয়াতো বাৰু মই এমে মানে পেৰেন্টো বিচাৰেটো মই চৰকাৰী কোনো বিহুৰ আগত। কাম কৰো বা কৰ্ম কৰ্ম হিচাপে স্থাপ স্থাপিত কৰোঁ নিজকে।
কৰ্মৰত হিচাপে ন কিন্তু তোমাৰ
উম। মোৰ হিচাপততো মই এতিয়া তোমাৰ কি ক'বা মই চৰকাৰী বিভাগত। কৰিব দিছে, যিকোনো বিভাগত। এতিয়াতো পেৰেন্টছৰ মতেতো সেইটোও চৰকাৰী বিভাগত কৰিব লাগে, মোৰ হিচাপত টোৰ মোৰ উম।
কোৱা।
মোৰ মনৰ হিচাপততো বহুতো এতিয়া, মোৰ বহুতো অপশচন আছে, মোৰ মনৰ হিচাপত কৰিবলগেতো বহুত আছে।
তাৰে এটা কোৱা।
তাৰে, এতিয়া যদি তোমাক মই ক'বলৈ যাওঁ, তুমি কনটেনট ক্ৰিয়েটিঙৰ কথা ক'ব পাৰা। তাৰপিছত তোমাৰ
এছ
এই এই দুবিধ
অ' নহয় দেশৰ বাবে তুমি কৰিব পৰা কি কাম আছে। তোমাৰ দেশৰ বাবে মানে আৰু ধৰি লোৱা আমি সেইটো এক্সট্ৰা পাতিম। কিন্তু
এতিয়াতো তুমি চোৱা। তুমি এজন ব্যক্তিৰ জৰিয়তে কেতিয়াও দেশক তুমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰা।
অ' হয় বাৰু কথাটো।
তুমি নিজকে পৰিৱৰ্তন কৰিব পাৰিবা। কিন্তু দেশখনক কেতিয়াও অকলে পৰি পৰিৱৰ্তন কৰিব নোৱাৰা।
হয় বাৰু, কাৰণ নিজে পৰিৱৰ্তন হ'ব লাগিব।
খনকটো পৰিৱৰ্তনটো কৰিব নোৱাৰা। কিন্তু তুমি দেশকো ৰিপ্ৰেজেণ্টটো কৰিব পাৰা। পাৰিবা ইন্টাৰনেছনেলৰ লেবেলত দেশৰ নামটো ত কৰিব পাৰিবা তুমি।
হয়, হয়।
সেইটো এটা কথা।
নহয় তোমাৰ ধৰি লোৱা এই ক্ৰীড়া জগতৰ বাহিৰে বেলেগ কিবা তোমাৰ এনে চৰকাৰী বিষয়ে যেনে ধৰি লোৱা এ পি এ চি বা ইউ পি এছ চি এনেকুৱা ধৰণৰ পৰীক্ষাৰ লগত তোমাৰ একো সম্পৰ্ক মানে একো ইচ্ছা এনেকুৱা কেৰিয়াৰক লৈ পেলাই একো সেইবোৰৰ প্ৰতি হেৰি নাই নেকি।
নাই আছে, আছে, আছে। সেইবোৰ এতিয়া চোৱা তুমি সেইবিলাক হৈছে তোমাৰ এটা বহুত পপুলাৰ টপিক। এই সেইটো হৈছে, তোমাৰ বহুত পপুলাৰ টপিক এতিয়া ইউ পি এছ চি, এ পি এছ চি এইবিলাক বিভাগ বিলাক হৈছে পপুলাৰ টপিক মানে এইবোৰ চবেই জানে এই এই এই পৰীক্ষা এই কম্পিটিভ এক্সাম বোৰৰ বিষয়ে চবেই জানে। ঠিক আছে, চ'ব পেৰেণ্টেচে ভাবে যে মোৰ ল'ৰা ত' আই পি এছ বনাওঁক। আই এ এছ বনাওঁক, ডক্তৰ বনাওঁক, জে ই দিয়ক, নিট দিয়ক, ইঞ্জিনিয়াৰ বনাওঁক।
উম, হয়, হয়, কথাটো।
মই ভাবোঁ যে মই অলপ বেলেগতকৈ বেলেগ ধৰণে গ্ৰোথ কৰোঁ।
উম। কেৰিয়াৰ অপচনটো মোৰ মতে কিন্তু পিতৃ মাতৃ বুলি কেৰিয়াৰ অপচনটো নিজৰ পোৱালিক চইচ কৰিব দিব লাগে যে এনেকুৱা ক'ব নালাগে, জন্ম হোৱাৰ লগত যে মোৰ পোৱালি ইঞ্জিনিয়াৰ হ'ব মোক। ডাক্তৰব
এতিয়া যদি তুমি যদি চব যদি পিতৃ মাতৃ যদি ভাবে যে মোৰ ল'ৰা আই পি এছ হ'ব- আই আই এছ হ'ব- ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব তেন্তে কিমান ষ্টুডেন্টছৰ সংখ্যা কিমান বাঢ়ি যাব সেই এক্জামসমূহৰ বাবে
উম সেইটো কাৰণেতো চব বিফলত আছে তাৰ ফলতো বহুতো মৃত্যয়ুও হৈছে
আৰু তাহাতো বহুত চিট চিটোতো তোমাৰ নাথাকে এতিয়া তোমাৰ এই এক্সামবিলাকতো বেছি চিটো নাথাকে পৰ্যাপ্ত ছিটটো নাথাকে পৰীক্ষা দিব এ এক লাখ ষ্টুডেণ্টছে ছিট পাব এবছৰত এশ এশজন
সেইটোৱে কিন্তু সেয়া তুমি চোৱা তাত এতিয়া যোনবিলাক কলেজ ষ্টুডেণ্টে চিট নাপায় সেইবোৰেতো সমাজৰ হেৰিৰ পৰা বাচিব নোৱাৰি এই লাষ্টত আত্মহত্যা কৰে সেইবাবে মাক মোৰ মতে মাক বাপেকে পোৱালীৰ কেৰিয়াৰটো নিজেই দি নাই দিহেইজ অ নিজেই নোকোৱাল নোকোৱাতকে পোৱালিটোক বা সেই শিশুটিক নিজেই বিবেচনা কৰিব লাগে যে সেই পোৱালিটো কিহৰ কাৰণে জন্ম হৈছে বা তেওঁ কি কৰি ভাল পায় সেইটোৰ ওপৰত নিজৰ কেৰিয়াৰটো বনাবলৈ দিব লাগে নে কি
কাম কৰিব তোমাৰ কেৰিয়াৰ বাবে তুমি আজিতো হয়তো সফলতা নাপাব এদিন নহয় এদিনতো সফলতা পাবই
সেইটো হয় কি মানে বেয়া দিশত যাব দিব নাই কিন্তু ধৰি লওক চব ফালৰ পৰা চাই যদি সেই কেৰিয়াৰৰ অপচনটো ঠিকেই আছে তেনে সেই কেৰিয়াৰ অপচনটো যাব দিব লাগে মোৰ মতে অভিভাৱক অভিভাৱকসকলে তেতিয়া সেই পোৱলীটো সেইটো কেৰিয়াৰত গৈ পেলাই সেইটো লাইনত গৈ সি নিৰ্দিষ্ট এটা দীৰ্ঘ স্থানত বা উচ্চ স্থানত নিজৰ নিজে লাভ কৰিব উচ্চ স স্থান লাভ কৰিব নে কি কয়
উম প্ৰথম দিনত প্ৰথম দিনাখন তোমাৰ এদিন হাঁহিব দুদিন সেয়াই আহিব সমাজৰ ব্যক্তিসকলে তোমাৰ কৰ্মত কিন্তু যিদিনাখন তুমি সফলতা লাভ কৰিবা সেইদিনাখন সেই হাঁহা ব্যক্তিসকলৰ মুখখন মুখ বন্ধ হৈ যাব
উম বাহ বাহ দিব সেইটোতো হয় বাৰু এই কেৰিয়াৰ অপচন বিলাক মোৰ মতে মাত পিতৃ মাতৃয়ে ডিচাইড কৰাতকে শিশুসকলক ডিচাইড কৰিব দিব লাগে নিৰ্দিষ্ট ভাল দি ভাল আৰু ভাল এটা দি লব দিব লাগে উম তাকে সেইয়াই আৰু কেৰিয়াৰটো নিজৰ মানে আৰু দেশৰ প্ৰতি মানে কিছুমান কাম কৰিব লাগে মোৰ মতে কেৰিয়াৰ অকল নিজে চলাত কেবা ঘৰৰ পৰিয়ালটো চলোৱাতকে সেই কেৰিয়াৰটোৱে যাতে দেশৰ প্ৰতি অলপ কাম দিয়ে তেনেকুৱা কেৰিয়াৰ মানুহে চইচ কৰে কৰিব লাগে সদায় অকল ইঞ্জিনিয়াৰ ড্ক্তৰ এইবোৰেই অকল কেৰিয়াৰ নহয় তাৰ লগত আৰু বহুতো বস্তু আছে যিবোৰ আমি চাকৰি নামেই শুনা নাই সেইবোৰ চাকৰি বিষয়ে অধিক গুৰুত্ব দিব দিব লাগে
উম সেইটো হয় বাৰু উম হ'ব দিয়
উম হ'ব দিয়া ৰাখিছো